বুইছ শুনি আছ নে হেল্ল'
অ মই শুনি আছো
অ এই নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে মই শুনা নাছিলো চাগে
অহ অ হয় চাগে অ এ মই ভাতকেইটা খাই আহি এনে অকমান খোজকাঢ়ি ফুৰিছো ওপৰত
অ ভাত খালিয়েই নেকি
ভাত খালো খালো অ ভাত আজি মাংস আছিলে তই খোৱাই নাই নি ভাত
অ মই খোৱাই নাই মই বনাই মেলি আজৰি হৈছোহে
অঁ তই বনাইছ
অ মই বনালো এই জিকা ভাজি বনালো জিকা আলু ভাজি
উম উম
তেনেকে আৰু ভাতবোৰ আজিকালি খাবলৈ মন নোযোৱা হৈছে
অ সেইটোৱেই এতিয়া আমাৰ মাছ মাংস বোৰ দিছে এতিয়া খাবও মন নাযায় গৰমত এতিয়া নাখালে নো কৰিবি কি
অ উপায় নাই মানে গৰমত অৱস্থা বেয়া হৈ গৈছে আৰু আকৌ কাৰেণ্টো মাজে মাজে নাথাকে
তাকেহে পায়
তাৰপা সেই তোলে মই আজি বিশেষ কাৰণ এটাতহে ফোন কৰিলোঁ
অ কচোন বাৰু কি কাৰণে ফোন কৰিলি
কাইলে মোৰ কলেজতে এটা আলোচনা আছে মানে
অহ অহ
আলোচনা বোৰ আলোচনাত মানে চবকে এটা এটা বিষয় বিষয়ে বাচি দিছিলে আৰু সেই বিষয় হিচাপত মানে চবেই কাম কৰিব লাগিব, মানে অধ্যয়ন কৰি পেলাই আহি তাত বক্তব্য ৰাখিব লাগিব নিজৰ
অঁ অ
তাকে মই মানে নাৰী বাটটোৰ বিষয়ে চাই যাম বুলি ভাবিছিলো আৰু মই চাইছোঁ বাৰু
অ ভালতো তপিকতো ভাল তো নাৰী বাদ
অ তাকে তাকে বোলো মই কাইলৈ যোৱাৰ আগতে তোৰ লগত আলোচনা কৰি লওঁ কাৰণ আলোচনা কৰিলেহে ধৰ বেছিকে কথা বতৰাবোৰ ওলাই
উম উম গম পাইছো অ
সেইটোৱে তই কিবা ভালকে তেনেকে জান নেকি
উম মই জানো মানে তই প্ৰথম কৰি লচোন বাৰু তই কেনেকে প্ৰথম আৰম্ভণিটো কৰিবি, মই পিছত মই বাৰু মাজত অকমান হেৰি কৰি দিম বাৰু তই কচোন বাৰু
অ ঠিক আছে মানে আমি নাৰীবাদৰ বিষয়ে আৰম্ভ কৰোতে প্ৰথমতে আমি নাৰী সমাজক সামৰি লম। এতিয়া নাৰী বাদৰ অৰ্থ অৰ্থ তোয়ে হৈছে যে নাৰীৰ যি সত্তা সেই সত্তাটোৰ বিকাশ আৰু অৱনতি উন্নতি এই সকলোবোৰৰ এটা বিষয়ত আলোচনা কৰা।
উম উম
আৰু নাৰী বাদ বুলিলে আমি নাৰীসকলে বৰ্তমান সময়ত সমাজত প্ৰস্থিতি কি বা নাৰীসকলে কেনেধৰণৰ ভূমিকা পালন কৰি আছে। সেই বিষয়ে আমি আৰু বুজি বুজিম মানে।
গম পাইছোঁ অঁ।
তাকে এই ক্ষেত্ৰততো কিবা আছে নেকি মানে অৰ্থ ক্ষেত্ৰতো জান নেকি?
অঁ মানে তই, ধৰি ল, মানে তই যদি, প্ৰথমতে যদি, তই, ভূমিকাটো ভূমিকা হিচা চাপে যদি ক'ব বিচাৰ, দেই, তেতিয়া তই এনেকে অলপ ক'ব পাৰিবি মানে, নাৰী, নাৰীবাদটো মানে, এনে, এনেকুৱা এটা হেৰি হৈছে মানে, নাৰী সকলৰ অধিকাৰ, স্বাধীনতা, মৰ্যাদা, আৰু সমতাৰ বাবে চলি অহা, এক সামাজিক, ৰাজনৈতিক আৰু বৌদ্ধিক আন্দোলন
হয়।
তাৰ মানে, যিয়ে মানে, নাৰী সকলক লৈ মানে‌ মানে, হেৰি, নাৰী সক সকলৰ সম, মানে মৰ্যদা, সমতা, ‌ এইখিনি মানে পাবৰ কাৰণে, সেই এটা সময়ত মানে, নাৰীসকলৰ কাৰণে এনেকুৱা আন্দোলন মানে কৰিছিলে
হয় হয় হয়।
অঁ মানে অঁ উম যিহেতু মানে, আগৰ দিনত তো, নাৰীসকলৰ কোনো সমাজত কোনো মৰ্যদা নাছিলে সেইটো জান‌ই
হয়, জানো! জানো!
উ! উ! কাৰণ কেলে, আগৰ দিনত কিবা এটা কাম মানে যদি আহেও, কিন্তু নাৰীসকলে সেইটো কামত কেতিয়াও প্ৰথম স্থান নেপায়
হয়!
তেতিয়া প্ৰথম স্থান কোনেবাই পুৰুষসকলে পায়।
হয় হয় হয়।
সমাজত কিবা এটা কাম কৰিবলৈ যাব, আগ, প্ৰথম আগবাঢ়ি পুৰুষসকলে যাব, কিন্তু সেই সমাজৰ কামত নাৰীসকলক যাবলৈ কোনোমতে নিদিয়ে
তাকে এইখিনি কথাত‌ মই আৰু মানে, কিছুমান আগতীয়াকে মই, পৰিচয়টো মানে আৰু অলপ কম বুলি মই মনতে ভাবি থৈছোঁ
অ' অ', তই কচোন বাৰু তই অকমান হেৰি কৰ
অ, তাকে মানে মই ভাবি থৈছো এনেকে আৰম্ভ কৰিম যে, যেতিয়া আমাৰ বৈদিক যুগত যেতিয়া ভাৰতবৰ্ষত শিক্ষাৰ প্ৰচলন ঘটিছিলে তেতিয়া ঋষিমুনি বা ৰজা ঘৰীয়া লোকসকলে, তেওঁলোকৰ পত্নী বা তেওঁলোকৰ উ, মানে সন্তান সন্তান, মানে, পুত্ৰী, পুত্ৰী সন্তানক তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত অলপমান ভূমিকা মানে দিছিলে যে, ছাত্ৰী, ছাত্ৰীসকলে পঢ়িব পাৰিব, কিন্তু উচ্চ ঘৰৰ সকলেহে পঢ়িব পাৰিব তেতিয়াৰ পৰাই তেওঁলোকৰ কথাত ক'বলৈ গ'লে নাৰীবাদৰ ধাৰণাৰ বিকাশ ঘটিছিলে, আৰু লাহে লাহে বহু সময়ত বহু নাৰীৰ উন্নতি হৈছিলে, আৰু বহু সমাজত নাৰীৰ অৱনতি ঘট ঘতিছিলে এতিয়া নাৰীসকলক সমাজত কিছু লোকে পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰে আৰু কেৱল ঘ ঘৰৰ এটা ৰুমৰ পৰ্দাখনৰ ভিতৰতে ৰাখি পেলাই বিভিন্ন কাম কৰা যন্ত্ৰ বুলিহে কেৱল সিহঁতে মানে ভাবে, গতিকে তেনেবোৰ সমস্যা আৰু তেনেবোৰ অৱনতিৰ কথা লক্ষ্য কৰিয়েই যি এক আন্দোলনৰ গঢ় লৈ উঠিছিলে, তাকে আমি নাৰীবাদ বুলি কব পাৰো। এনেকে আৰম্ভ কৰিম, তাকে এনেকে আৰম্ভ কৰিম কৰি পেলাই বৰ্তমান যুগৰ, নাৰী সকলে যি বিকাশ লাভ কৰিছে, আৰু যেনেকুৱা ধৰণৰ মানে অৱনতি বা সমস্যা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, সেই কথাখিনি মই লিখিম বুলি ভাবিছো
অ অ অ, লিখিবি ভালে, মানে তো তোৰ মানে সেইটো প্ৰথমত যিটো হেৰি লিখিলি ন ভূমি মানে প্ৰথমত যিটো হেৰি লিখিছ ইট্ৰডাকচন লিখিছ সেইটো ধুনীয়া লিখিছ কিন্তু।
অ অ তেনেকে মই আৰম্ভ কৰিম বুলি ভাবিছো।
অ অ অ তাৰ পৰা বাকী এতিয়া কি লিখিম বুলি ভাৱিলি?
তাৰপিছত আকৌ মই তোৰ আলোচনা কৰিম যে নাৰীবাদৰ বিভিন্ন পৰ্যায় ষ্টেপসমূহ মানে।
অ অ।
আমি এতিয়া নাৰীবাদৰ বৰ্তমান তিনিটা ষ্টেপ আমি পাও মানে যদিহে আমি অধ্যয়ন কৰো তেতিয়া আমি তিনিটা ঢাপ পাও।
উম উম।
তে মানে আমাৰ ভাৰতবৰ্ষত এই নাৰীবাদৰ বিকাশ হোৱা নাছিলে প্ৰথমতে কিছুমান অহ পাশ্চাত্যৰ যি দেশ আছে সেই দেশবোৰত কিছুমান নাৰীবাদৰ মানে আন্দোলনৰ প্ৰথম আৰম্ভ হৈছিল বুলি আমি কিতাপত পঢ়িবলৈ পাইছো। তাতে মানে নাৰী সকলে পুৰুষসকলৰ সমানে সম মৰ্যাদা বিচাৰিছিলে। তাৰ পাছত সিহঁতে কাম কৰাৰ মজুৰি যাতে পুৰুষসকলৰ সমানে হওক কাৰণ নাৰীসকলে যি কাম কৰিব পুৰুষসকলে সেই সমানে একে সময়তে কাম কৰিব ।গতিকে সকলোৰে বেতন সমান হোৱা উচিত।
সেইটোয়ে অ।
হিচাপত নাৰীবাদৰ প্ৰথম যি আন্দোলন প্ৰথম আন্দোলন গঢ় লৈ উঠিছিলে দ্বিতীয় আন্দোলনত মানে নাৰী বাদে যিসকল পিছপৰা শ্ৰেণীৰ নাৰীসকল আছিলে অৰ্থাৎ কৃষ্ণ বৰ্ণী যিসকল নাৰী আছে ছিলে সেই নাৰীসক সকলৰ সমস্যাসমূহ উত্থাপন কৰিবলৈ তেখেতলোকে মানে দুই দ্বিতীয়টো নাৰী বাদ আন্দোলন মানে আৰম্ভ কৰিছিলে। তেনেদৰে তৃ তীয়টো আৰম্ভ কৰিছিলে আমাৰ ভাৰতত, মানে অনলাইন প্লেটফৰ্মত
উম উম।
হেছটেগ মিট' বুলি।
উম।
ইয়াত মানে অনলাইনত নাৰী বাদে নাৰী বাদৰ মানে এই আন্দোলনৰ অন্তৰ্গত নাৰীসকলে যদিহে কোনো অঞ্চলত কোনো সপনৰ সন্মুখীন হয় তেতিয়া তেওঁলোকে আহি পেলাই অনলাইনত মুকলি ভাৱে তেওঁলোকৰ যি অ' সমস্যা আছে, সেই সমস্যা ব্যক্ত কৰিব পাৰিছিল।
উম, গম পাইছো অ'।
আৰম্ভ কৰি পেলাই ইয়াৰ যিখিনি, ঢাপ সেইখিনি কম বুলি ভাবিছো আৰু।
উম উম গম পাইছো অ'।
এনেক্ষেত্ৰত আৰু তোৰ মনত তেনেকুৱা কিবা কথা আছে যদি ক'চোন বাৰু।
মানে এতিয়া চাবি শুনিবি হা। তোৰ মানে এতিয়া নাৰী বা নাৰীবাদৰ তই হেৰি ক'লি এইটো কি বুলি কয়, প্ৰথম আৰম্ভণি কেতিয়া হৈছিলে? ত কি কৰিছিলে সেইবোৰতো ক'লিয়ে হয় নহয়? হয়। তাৰপিছত তোৰ-মোৰ উদ্দেশ্য
উদ্দেশ্য, হয়।
উদ্দেশ্য, তই উদ্দেশ্যকেইটা যদি তই যদি পইন্ট ওৱাইজত যদি ভালকে লিখি দিব পাৰ! তয়ে ভালকে লিখি যদি তই মানুহখিনিক মানে, এনে গ্ৰুপ ডিচকাচনত গৈ যদি তই বুজাই দিব পাৰ ন? তেতিয়া আৰু ভাল হ'ব মানে। তই গম পাইছ নাই? উদ্দেশ্যবোৰ তই জানই নহয়? নাৰী-নাৰীবাদৰ উদ্দেশ্যবোৰ তই জান নাই?
তোৰ মনত আছে যদি তই কৈ দেচোন বাৰু, তেতিয়া মানে মই বহলাই আকৌ বনাব
উম মানে মই আগতে পঢ়ি অহা তাপাহে কৈছো দেই আমি যে, পাইছিলো এতিয়া টুৱেল্ভ, এ-ইলেভেন এনেকুৱা মানত যে! মই তাৰ। পৰা গৈছোঁ দেই। মানে, আমি তেতিয়া পাইছিলোঁ যে নাৰী পুৰুষৰ সমান অধিকাৰ কাৰ মানে আমি সমাজৰ নাৰীসকল সকলে মানে পুৰুষৰ সমান অধিকাৰ পাবলৈ মানে আমি, আন্দোলন কৰিব লাগিব। তাৰ পৰা তোৰ, তাৰপৰা সমাজৰ পৰা লিংগভিত্তিক বৈষম্যবোৰ দূৰ কৰিব লাগিব।
এইটো এটা ভাল কথা কৈছো বাৰু!
উম উম। তাৰপা তোৰ, কৰ্মক্ষেত্ৰত সমান সুযোগ আৰু সমান দৰমহা পাব পৰাকে মানে, আন্দোলন কৰিব লাগিব মানে আমি।
হয় হয় মানে, কামৰ বাবে যাতে পুৰুষক। মানে মহিলায়ো সেই দৰমহা অৰ্জন কৰিব।
অ' অ' সেইটো। তাৰপিছত নাৰীৰ। ওপৰত হোৱা হিংসা আৰু শোষ কণ বন্ধ কৰা হ'ব লাগিব মানে।
হয় আমাৰ বৰ্তমান এইটো, আমাৰ সমাজত বহুত বেছিকে এইটো মানে সমস্যাৰ ৰূপে দেখা দি আছে।
অ' সেইটোৱে তাকে। সেইটোকাৰণে কৈছো তই এইবোৰ মানে একদম ধুনীয়াকে তই এইবোৰ উদ্দেশ্যবোৰ যদি ভালকে লিখিব পাৰ!
অ'।
তোমাৰ তেতিয়া বহুত ভাল হ'ব।
হয় মই মানে মোৰ লগৰ আৰু যিখিনি আছে সিহঁতৰ লগতো আলোচনা কৰিছোঁ।
অ অ।
সিহঁতে মানে নাৰীবাদত মূলতঃ নাৰীসকলৰ যি বৰ্তমান সময়ত সমস্যাৰ সন্মুখীন হৈ আছে বা নাৰীসকলে যি সমাজত শোষণৰ সন্মুখীন হৈ আছে।
অ সেই। অ ত সেই ধুনীয়াকে মানে সেইবোৰ যদি তই প্ৰথমত পঢ়ি। আহিলা পা যদি তই ক'ব পাৰ ন।
উম।
তই মানে তই ভাল হ'লে তোৰ কাৰণে মানে বহুত ভাল হ'ব তেতিয়া। আৰু তেতিয়াতো মানুহখিনিয়েও তো এইখিনি কথা এইখিনি কথা বুজি পাব হয়ে নহয় বাৰু। উম।
ঠিক আছে তেতিয়া মই আকৌ তোৰ লগত আলোচনা কৰিম মই লগৰখিনিৰ লগতো আলোচনা কৰি চাই লম।
অ ঠিক আছে তেতিয়া হ'ব দে ঠিক আছে হ'ব।